অ, শুনি পাইছো অ, মই শুনি আছোঁ।
অ, নমস্কাৰ জনাল আপোনাক।
নমস্কাৰ।
আপোনাৰ লগত মই এটা বিষয় লৈ কথা পাতিম বুলি ভাবিছো আপুনি সমাই আছেনে?
অ, সোমাই আছে দিয়া কথা পতিব পাৰিম।
আ, অ, ঠিকে আছে দিয়ক তে মই আহ এ, এইটো বিষয়ে কৈ ল'ম আপোনাৰ আগত আপুনিও অলপ কৈ দিবা ন। আহ অসমত তো ক অসমতো আমাৰ মেইন
উম।
খেতিবলে গ'লে আমাৰ আহ চাহ, চাহ বাগানো বেছি হয় ন।
হয়, হয়।
অ, চাহ বাগানৰ বিষয়ে আমি অলপ কথা পাতিম আহ আপুনি খাজু ন। হেল্ল'?
অ, মই শুনি আছোঁ দিয়া ক, ক'ব আপুনি?
অ, আপ-আপুনি চাহ বাগানৰ বিষয়ে অলপ কৈ দিবা। চাহ বাগানটো আপুনি দেখা পাইছে চাগে। আহ, চাহ বাগানৰ বিষয়ে আপুনি অলপ, অলপ কৈ দিবা যি জানে বা যি পাৰে যি দেখেছে আহ এইগিলা অলপ কৈ দিবা আপুনি।
হ'ব। আমাৰ অসমৰ যি মাটি ন এইটো মানে অ, যি চ আচাহ নো মানে সিহঁতৰ কাৰণে মানে ভাল আৰু অ, চাহপাতৰ কাৰণে ভাল সেইটো মাটিটো সকাৰণে মানে অসমৰ মানে চাহটো পোৱা যায় আৰু বহুতে মানে খেতি কৰা যায়। মানে চবফালে মানে খেতি কৰা যায় আৰু অসমৰ আমাৰ ওচৰত তটো আছে এনেককা মানে। চাহৰ বাগান আছে আৰু ইফালে আমাৰ ছাইডত। দুুমনি বাগান আছে তাতে মানে সেই বাগান টো আছে আৰু ইফালে কি কয় এইটো ওদালগুৰি ছাইডতো আমি যাই থাকোঁ। আকৌ তাতেও মানে চাহৰ বাগানটো মানে দেখি, দেখা যায় আৰু বহুত ভাল লাগে এনেও সেইটো আৰু। আপোনাৰ চাদৰো এনেকা মানে চাহ বাগান কৰা যায় নেকি আপুনি ক'ব।
উম, নাই অ, আমাৰ ওচৰত নাই ন, আমাৰ ওচৰত চাহ বাগানৰ কাৰণে অ, মাটিতটো ভাল নহয় এইটো কাৰণে আহ আমাৰ অঞ্চলত চাহ চাহৰ খেতিটো কৰা নাই আৰু আমি বেছি। দেখা যায় যে আমি ওদালগুৰি চাইদত বেছি আহ চাহটো মানে আহ যি খেতি কৰে এইটো আমি এ আহ ক'বাকেইটি দেখা যায় আৰু ন আৰু চাহপাতৰ বিষয়ে আহ আ চাহপাতৰ বিষয়ে যদি ক'বা গ'লে আমাৰ ইণ্ডাষ্ট্ৰিও বহুত আছে ন চ অ উৎপাদৰ আমাৰ জাগা লৈ চ জাগা লৈ জাগা অ টাউন লৈ টাউন মানে চাহপাতৰ বহুত অ ইণ্ডাষ্ট্ৰি আছে আৰু চাহপাদ চাহপাতৰ চাহপাদৰ লগত লৈ মানুহ বহুত জীয়াই আছে ন বহুত কাম কৰিব পাইছে ন চাহপাত বাগান বা চাহপাত কোম্পানী আহ বহুত মানে চাহপাতৰ মানে আমাৰ এটা ইনকাম হয় আৰু চাহপাতৰ এ যিখিনি চাহপাত চিঙে মানুহকেইটা এইকেইটাতো আগতেই উম উম আহ ইংৰাজ কেইটাই আনি আনিছিল ন বেলেগৰ পৰা এতিয়া ইয়াৰ ইয়াতে মানে আমাৰ এই চাহ বাগানত কাম কৰে আৰু ইয়াৰ ইয়াতে মানে আমাৰ অসমৰ স্থায়ী বাসিন্দা হৈ গল ন শুনি পাইছে আপুনি
হয় অ অ শুনি
হয় হয় অ আপুনি এনে চাহপা চাহ বাগানত সোমাই আহ সোমাই পাইছে ন
অঁ অঁ সোমাই পাইছোঁ মই আমাৰ ওচৰতে আছে না অলপ হেৰি দুমনি বাগান তাতে মানে চাহ বাগান আছে তাতে গৈছিলোঁ মই আৰু ইফালে ইফালেদি আৰু যেতিয়া আমি ওদালগুৰিত যাওঁ ন তেতিয়াও মানে বাগানটো দেখা পোৱা যায় আৰু তাতেও মানে ফটো চটো মানে কৰিছিলোঁ আমি লাষ্ট টাইম তাতে মানে ধুনীয়া ৰাস্তাৰ চাইডে চ চাইডেই বাগান আছিল আৰু বহুত ডাঙৰ বাগান আছিল ভাল লাগে আৰু চাই বাগানটো আৰু তাতেও কি হয় বহুত জনে মানে কাম কৰি খায় ন ইহঁতৰ ইহঁতে ইনকাম কৰি এইটো মানে ইনকাম চৰ্চ আৰু ইহঁতৰ
অ হয় হয় হয়
খাই তাতে আৰু আমাৰ অসমৰ অসমৰ য অসমৰ যি কিটো টেম্পাৰেচাৰটো মানে চাহৰ কাৰণে বহুত ভাল আৰু খ নিৰ কাৰনে বহুত ভাল মই শুনিছো অ এই এনেকা পোৱা যায়নে যে আমাৰ অসমৰ যি চাহ হয় যা চাহ পাত হয় এইটো কোৱালিটিটো বহুত ধুনীয়া বহুত ফাষ্টট ৱল্ড মানে ধুনীয়া কোৱালিটি এনেকা শুনি পাইছিলোঁ আৰু আমি সেই সেইটোৱে আৰু আৰু আপুনি ক'ব অলপমান চাহৰ বিষয়ে দি
সিটো আৰু ক'বা গলে আমি মেইন যি অৰিজিনেল নেচাৰেল চাহপাত সেইটোতো আমাৰ নিজৰ জাগাতে পাই ন এইটো কাৰণে এইটো এটা গৌৰৱৰ গৌৰৱৰ কথা আহে আহ আৰু আহ চাহপাত চাহ বাগানত আমিও সোমাইছিলো কিন্তু চাহপাত বাগানটো মই কেনেকুৱা কৰে এইটোৱে মই বেছি গম নাপাওঁ তথাপিও মাজে মাজে গাছ গছনি থাকে ন চাহপাত বাগানত
হয়
আৰু বে এই গাছ-গছনি টো কি কাৰনত ৰাখা যায় আপুনি গম পাই নেকি।
সেইটো ময়ো ভালকে গম নাপাওঁ। কিন্তু দেখা যায় আৰু ন মাজে, মাজে। দি এটা মানে কিবা গছ লগাই দিয়ে হিহঁতে। মানে শ্বেডৰ কাৰণে থাকে নেকি মানে অলপমান ঠাণ্ডাও লাগে কি'বা কিবা নাজানো আৰু মই ভালকে কিন্তু থাকা যায় আৰু লাগে চবতে। এনেকা বাকী আপুনি জানে নেকি চাহটো কেনেকা? মানে যি চাহপাত ন গছ ইয়াৰ পৰা কেনে কে চাহপাতটো বনায়।
অ, হয়, হয়, অ, হয়, এই এইটো হ'ল কি অ, এইটো হ'ল কি চাপা, চাহপাতত যিখিনি পাত আছে এইখিনিতো অ, চিঙে আৰু ন, চিঙাৰ পিছত এইটো জোখা যায় জোখাৰ পিছত এইটো ডাইৰেক্ট ইণ্ডাষ্ট্ৰিলৈ পঠা হয় ন ইণ্ডাষ্ট্ৰিৰ পঠাত পিছত এইটো মানে আহ গুৰা কৰি লয় গুৰা কৰা পিছত অ, মেচিনত মানে অ, একবাৰ নহয়, দুইবাৰ নহয়, তিনিবাৰ, চাৰিবাৰ মান দিবা লাগে আৰু ন মেচিনত। এটা মেচিনৰ পৰা এটা মেচিন এটা মেচিনৰ পৰা এটা মেচিন এনেকুৱা লৈ যাবা লা লাগে আৰু ইয়াৰ পৰা আমাৰ মেইন অৰি জিনেল যি চাহ, চাহত দে চাহপাত এই যি গুৰা কটা-কটা এইগিলা, এইগিলাইে আমি চাহত দিবা পাৰি আৰু ন। ডাইৰেক্টটো এনাই চিঙি, খিনি চাপাত খিনিতো দিবা নোৱাৰে ন চাৱত। এইটো ফাৰ্ষ্টতে গুডৰা কৰবা লাগব ইয়াৰ পিছতে মেচিনত আহ মেচিনত আৰু দুবাৰ, দুবাৰ, তিনিবাৰ গুৰা কৰাৰ পিছতে আমি পেকেটিং কৰি কেনে আমি এই দোকান পোওৰ বা গাঁৱে, গাঁৱে এইগিলা আহ পঠাই দিয়ে আৰু ন ইয়াৰ পিছতে আমাৰ চাহপাত হয়। আৰু কোৱালিটিটো ক'ব গ'লে আমাৰ অসমৰ চাহপাত বা বহুত ফেমাচ আৰু ন বহুত নামজাত। এইটো কাৰণে এটা আমাৰ আমি, আমি অসমৰ মানুহ হয় এ এটা গৌৰৱ অনুভৱ কৰবা পাৰো আৰু, আৰু চা হপাতত এনেই মাজে, মাজে মই চাহপাত বাগান বা কিবা বাগান এনেকুৱা যদি চাইডেত যাওঁ হয় মই ম, মাজে, মাজে এই মাজত মানে পানী, পানী মেচিনেদি আৰু ন, আহ মোৰ হিচাপত মানে এ আহ চাহপাত বাগানতো পানী লাগা হয়। অ, এইটো কাৰণে ডাঙৰ, ডাঙৰ মেচিন বহাই কেনে যে পানী দে মই এইটো ভাবিলো আৰু। আৰু কি, কি, ক এইটো আহ কিছুমান মানুহে মানে আহ। এ, যি চাহপাতৰ চাহপাতৰ গন্ধ এইটো কিছুমান মানুহে ল'ব নোৱাৰে। আহ তথাপিও চাহপাত হোৱা পিছত আৰু এইটো ল'ব পৰা যায় আৰু ন, অ'। আপুনি ক'ব অলপ, চলপ যি আছে যি জানে আৰু চাহপাতৰ বিষয়ো আমি কথা পাতিলেয়ে আহ ইয়াৰ পিছত আৰু আকৌ বেলেগ টপিক লৈ কথা পাতিম আপোনাৰ লগত এতিয়া যদি আপুনি যাতে অলপ, চলপ আৰু কৈ দিবা।
অ, মই মানে এটা কথা ভাবি আছিলো আৰু ন। চাহপাতটোতো আমি চাহ বনোৱাতে এইটো মানে ইউজ কৰা যায়। আৰু সেই নতুন, নতুনকে যি মানে মানে উওলাইন চাহ পাত এইটো মানে গ্ৰীণ টিও বনাই খায় আৰু মানুহ মানে মানুহবিলাকে সেইটো মানে হেল্থৰ কাৰণে বহুত মানে ভাল হয় ডাইজেষ্টিভ চিষ্ট ষ্টেম আৰু আমাৰ যি মানে গ্ল' ন গ্ল'ৰ কাৰণে মানে ভাল আৰু চাহপাতেদি আমি মানে অকল চাহ নহয় আৰু নহ মানে আমি কিবা ফেচ চোৱাাচ কিবা ক্ৰীম বা আমাৰ ফেচ ফেচ স্ক্ৰাব কিবাকিবি ইহঁত কিবাকিবি তটো মানে ইউজ কৰা যায়হেঁতু এইটো মানে মেডিচিন টাইপ আৰু ন এইটো এটা মানে মেডিচিন তাই পাৰ আমি লাল চাহ বনাই খাই খাই আমি ভাল লাগে আৰু
উম উম গাখীৰো চাহ নাখায় নেকি আপুনি
গাখীৰৰ চাহ খাওঁ আমি গাখীৰ চায়েই ইউজ কৰোঁ আমাৰ ঘৰত স ম
লে গুৰুৰে গাখীৰ ন গুৰুৰে গাখীৰ ন আহ গৰুৰে গাখীৰ খায় ন
অঁ হয় আমাৰ গাঁৱৰে পোৱা যায় ন
উম আপোনাৰ ঘৰো আছে নাই
হয় আ আমাৰ ঘৰত
হেল্ল' উম
অঁ মোৰ ঘৰততো নাই নাই নাই আমাৰ ঘৰত নাই কিন্তু ওচৰতে গাঁৱৰ তাৰ পৰা আমি গাখীৰ লওঁ আৰু দিবে
অ হয় উ উম আৰু চাহপাতো আ উম উম আছে ঘৰত কিন্তু এতিয়া বৰ্তমান গাখীৰ নললে আৰু ন
অঁ অঁ
আহ মইতো বেছিভাগ চাহ নাখায়
অঁ
তথাপিও ঘৰৰ মানুহে খায় কিন্তু ইয়াতে ইয়াতেও বেলেগৰ পৰা আনিয়ে বৰ্তমান কিন্তু ঘৰত এতিয়া পলা নাই আৰু ন ব বৰ্তমান হোৱা নাই মানে আৰু কি কয় এইটো অ হ'ব ঠিক আছে আপোনালোকৰ কথা পাতি ভাল লাগে উম আশা কৰো আৰু পিছত কথা পাতিব পাৰিম আপোনালোকত
হয় নিশ্চয় ভাল লাগিলে কথা পাতি দিয়া
উ ঠিক আছে ধন্যবাদ
ধন্যবাদ
উম হয়